অ'হয় হয় শুনি আছোঁ।
তাকে এ কি খবৰ বোলো।
উম ভাল ভাল মোৰ ভাল।
অ', অ' ভালে আছোঁ। দিয়া তাকে। অকমান বৰষুণ দিছিল নেকি। এতিয়া কমিলে অলপমান ভাল ভাল মানে। এইটো হৈছে বৰ ঠাণ্ডা হৈ গৈছে মানে উশাহ নিশাহ বঢ়িয়া হৈ গৈছে। কিন্ত
অ', অ', এতিয়া অকমান ভাল হৈছে বতৰটো নহ'লে মাজতে কেইদিনমান মানে বহুত গৰম।
উম, গৰম আছিল আৰু প্ৰদূষণৰ নিচিনা হৈ গৈছিল। আছিল বতাহ উশাহ নিশাহ লোৱাত মানে ভাল নালাগে।
হয়, হয়, হয়, ঠিক কথা কৈছা।
ভাল ভাল লাগিছে তাকে আজি এটা অ' তাকেতো ঠিকে ভাল ভাল হেৰি। আমি এটা আলোচনা কৰো ব'লা আজি শিক্ষকৰ ওপৰত কেনে ভাবিছা।
অ' খুব সুন্দৰ ভাল কথা এটাই কৈছা।
অ' শিক্ষক মানে বুজিলে যি ভগৱান বুলি বুলি ক'লেও মানে ভূল নহ'ব ন, শিক্ষকটো ভগৱানে হয়। আমাৰ ইয়াতটো শিক্ষক বুলি ক'লে এতিয়া প্ৰথম কথা আমাৰ মা দেউতাইহে প্ৰথমতে শিক্ষক মানে।
হয়, হয়, একেবাৰে ঠিক। উম, একদম মানে আৰম্ভণিৰ আদিৰ পাত মানে স্কুলত যোৱাৰ আগে আগে
হয়, হয়, হয়, ঘৰতে মানে সকলো আমি শিকিবলৈ পাইছিলো তাৰ পিছত আমি পাঠদান কৰিবৰ কাৰণে এ বিদ্যালয়লৈ গ'লো বিদ্যালয়ত আমাৰ শিক্ষকসমূহ আহিল। শিক্ষকসমুহ তেওঁলোকৰ ভূমিকাও মানে আমাৰ তাত মানে যথেষ্ট মানে উপকাৰিতা কৰিছে।
হয়, হয়, উম।
তাকে তোমাৰ কোৱাচোন অলপ অভিজ্ঞতা মানে বিদ্যালয়ৰ। কথা মানে শিক্ষকৰ ওপৰত,
শিক্ষক বুলি ক'লে তো মানে শিক শিক্ষাগুৰুসকল হৈছে আমাৰ নমস্য ব্যক্তি। শিক্ষক অবিহনে মানে আমি জীৱনত মানে একৱে কৰিব নোৱাৰি যেন। এতিয়া ধৰা আমি স্কুলত গ'লো ইচ স্কুলৰ প্ৰথম অ, আ, ক, খ, পৰা আদি কৰি আদি পাঠৰ পৰা আজি ইমান ও' খিনিলৈকে আহি ডাঙৰ হ'লোঁ। শিক্ষক নোহোৱা হেতেন। তেন তো আমি সেইবোৰ শিকিবই নোৱাৰিলোহেঁতেন। এতিয়া-এতিয়া জি কোনো কামতেই হওক অকল পঢ়াটো বুলিয়ে নহয়, তুমি এতিয়া, ধৰা কাঠৰে কিবা এটা কাম শিক কিলা। সেইটো তেতিয়া তোমাক এজন ত' নিশ্চয় সেই তাৰে বিষয়ে অভিজ্ঞ ব্যক্তি এজনে শিকাব পাৰিব। যেনেকে যিকোনো ব্য এটিয়া চুলি ক টা বিদ্যাতয়ে হওক, যিকোনো কামাতো তুমি নিজ যে নোৱাৰিবা। শিকিব কোনোবা এজনেটো শিকাব লাগিব। সেইটোৱে শিক্ষা, অ' সেইটো শিক্ষক, তেওঁ এজন শিক্ষক। কাঁবাক শিকাই আছে, গুৰু, গতিকে মানে আমাৰ এষাৰ অসমীয়াত কথাই আছে যে গুৰুবিনে গতি নাই। গতি গুৰুৰ অবিহনে মানে কোনো আমি কাম ঠিক কামতেই আমি সফল হ'ব নোৱাৰিম। মই সেই বুলিয়ে মানে ভাবো, গতিকে হয় মোৰো বিদ্যালয়ত শিক্ষ কৰ অবি মানে অ' মাৰ বহুত ভা ভাল ভাল শিক্ষক আছিল। শিক্ষক শিক্ষয়িত্ৰীসকলৰ মানে আমাক বহুত ত' ভালকৈ মানে শিক শিক্ষা দান কৰিছিলে। তেওঁলোকৰ লগত মানে আজ দিও তেওঁলোকক দেখিলে আমি মানে ৰাস্তাত দে
হয়, হয়, হয় ঠিকেই, ঠিকেই, ঠিকেই, ঠিকেই অ' তাকে মই মানে সৰুৰ পৰা মানে শিক্ষকৰ প্ৰতি মানে বহুত মান ভাল এটা ভাল চিন্তাধাৰা আছে। তেওঁলোকক মই সন্মান কৰোঁ। মানে গুৰু হিচাপে মানে সকলো দায়িত্ব পালন কৰোঁ মানে। তেওঁলোকে যি দি নিৰ্দেশ দিয়ে আৰু ফলত মানে তেওঁলোকে মানে বহুত মা-আমাক মানে উপদেশ দিয়ে ভালকৰে আৰু মৰমো কৰিছিল যথেষ্ট। এ তেওঁলোকৰ মানে সেই শিক শিক্ষক - শিক্ষক যেন নালাগে কিন্তু আমাৰ মা দেউতাৰ নিচিনা লাগি যায় আৰু তেতিয়া।
ঠিকেই ঠিক কথা কৈছা একেবাৰে। তেওঁলোকৰ যি মৰম আদৰ, মানে খুব মানে একেবাৰে আৰু মানে আলপ মানে আতনিক সম্পৰ্ক। থকা যেন অনুভৱ হয়। হয় এতিয়া শিক্ষকসকলে মানে আমাৰ ভা ওলৰ বাবে ঝ আমাৰ মই আগতে ভাবিছিলো যে ছা-শিক্ষক শি শিক্ষয়িত্ৰী মোক ইমান কিয় মানে মাৰে, কোবাই বা কা হয়। কাণ ধৰাই থয়। কিন্তু মই এতিয়া উপলব্ধি কৰিছো যে সেইবোৰ আমাৰ ভালৰ কাৰণেই মানে কৰিছিলে হয় নে?
কে ঠিকেই, হয় দিয়া।
সেইখিনি মানে শাসন নকৰিলে হয়তো আজি আমি ধৰা বিপথে পৰিচালি ত হ'লো হয়।
ঠিকে, ঠিকে, ঠিকে হয় দিয়া ভুলপথত গ'লো হয় আৰু আজিকালি কিছুমানতো দেখিছাই মানে ল'ৰা নাই ভুলপথত যায় তেওঁলোকক হয়তো ইমান শিক্ষা দান নকৰে। আৰু বা শিক্ষকৰ প্ৰতি ইমান মানে তেওঁলোকৰ সি সেই গুৰুত্বটো নাই। তোক যেন সিহতে মানে হেৰি বুলি ভাবে মানে এই কি বুলি কয় মানে মানে এটা কিবা শত্ৰু বুলি ভাবে।
শত্ৰু বুলি ভাবি ঠিকেই মানে আমাৰ সময়ত আমি শিক্ষকসকলক মানে। বহুত ভয় কৰিছিলো বা সন্মান কৰিছিলোঁ। কিন্তু আজিকালিৰ মানে ছা ছাত্ৰ ছাত্ৰীসক কলে সেই ভাৱটো যেন অকমান কমি গৈছে। কেৱল মানে শিক্ষক দিৱস শিৱসৰ আহে যেন তেওঁলোকে মানে শিক্ষক সকলক মানে সন্মান কৰে বা একোটা একোটাক কলম দিয়ে বা গামোচা দিয়ে। কিন্তু সেইখিনিতে সীমাবদ্ধ থাকিলে নহ'ব হয়নে?
নাই নাই নাই সেইটোৱে কথা মানে আমি নে সদায় মানে সে কৰিব লাগিব ম সন্মান কৰিব লাগিব নমস্কাৰ কৰিব লাগিব সদায় মানে তেওঁলোকৰ প্ৰতি মানে এটা ভাল চিন্তাধাৰা লৈ থাকিব লাগিব যিহেতু আমাৰ গোটেই জীৱনটো তেওঁলোকৰেৰে চলি আছে। আজি আমি যিটো পৰ্যায়ত আছো তেওঁলোকৰ বাবে তেছো আমি।
ঠিকে কৈছা এতিয়া অ', ঠিকেই মানে অকল আজিকালি এনেকুৱা হৈছে শিক্ষক দিৱসৰ দিনাহে আমি ছাৰ বাইদেউ সকলক ভালকৈ মাত কথা দিম। সেৱা সন্মান কৰিম আহ এনেকুৱা নহয় কথাত। মানে যেতিয়াই হওক ৰাস্তাত তুমি দেখিলা কৰবাত তেনেকৈ মানে আমি ৰখি লৈ তেওঁলোকক সেৱা সন্মান কৰাটো অতি জৰুৰি আৰু
অ ইয়াত নাই ঠিকেই কৈছা এনে শিক্ষক দিৱসৰ কথা কৈ মনত পৰিল এবাৰ শিক্ষক দিৱস যোৱাবাৰ ক'ত মানে উদযাপন কৰিলা মানে ক'ত গ'লা এবাৰ
যোৱাবাৰ আমি শিক্ষক দিৱস সমি আমাৰ মহাবিদ্যয়ালয়তে আমি অনুষ্ঠ অনুস্থিত কৰিছিলো আমাৰ মানে বিভাগ যিহেতু মই শিক্ষা বিভাগৰ আছ ছিলো গতিকে আমাৰ সেই শিক্ষা বিভাগত মানে আমি বিভাগ ত গোটেই অ মানে ছাত্ৰ ছাত্ৰীসকলে মিলি লগে মানে পইচা তুলি আমি শিক্ষক শিক্ষয়ত্ৰীৰ বাবেও উপহাৰ তাৰপৰি আমি এনুকা আহ লঘু আহাৰ সেনুক আমি ব্যৱস্থা কৰিছিলো বিভিন্ন আমি সংগীত গীত কবিতা এনেকুৱা ধৰণৰো আমি কৰিছিলো আৰু তেওঁলোকৰ মনোৰঞ্জন আমি তোমাৰ কোৱাচোন তুমি কেনেকুৱা কি কৰিছিলা
ই মানে এই বিদ্যলয়লৈ গলো মানে য'ত মই মেট্ৰিকৰ পৰা মানে অৱতৰ্ণ হৈছিলো তাত মই প্ৰথমতে গ'লো তাত প্ৰথমতে তেওঁলোকক মানে সন্মান জনাই পেলে আমি মানে তোমাৰ নিচিনাকে মানে এই লগৰ কেইজন মানে এটা সৰুকৈ অনুষ্ঠান হ'লেও কৰিলো কৰি ফেলাই মানে তেওঁলোকক সন্মান জনালোও গামোচা দিলো মানে গামোচা জ্ঞাপন কৰিলো আৰু লগতে মানে সেই হাঁহি ধেমালিবোৰ কথা এ কঅ কাৰ কি মনৰ ভাৱ আছে তেনেকে মানে
খুব সুন্দৰ ভাল লাগিল তোমাৰ এই অভিজ্ঞতাৰ বিষয়ে ক'লা মানে আমি সৰুৰ পৰাই অ স্কুলীয়া দিনত। মানে এই শিক্ষক দিৱসটোৰ আৰু দিয়া পাঁচ ছেপ্তেম্বৰ তাৰিখ টোলৈ আমি অধিক আগ্ৰহেৰে অপেক্ষা কৰিলোঁ সেইদনা মানে আমি প্ৰায় পোন্ধৰ, বিছ দিন আগত তে মানে আমি এ ও ও ক' আমি ভাত বি থাকো যে কোনে কি কৰিব, কোনে গান গাব, কোনে নৃত্য কৰিব আদি এনেকুৱা ধৰণৰ অনুষ্ঠান। ত মানে আমি আগতীয়াকৈ। থিৰাং কৰি ৰাখো আৰু গতিকে তেওঁলোকক মানে। দিনটোত এটি মানে? ভালকৈ মানে সন্মান।
বিৰাট অ বিৰাট দৰকাৰ বিৰাট দৰকাৰ মানে সন্মানো পায়। আৰু আগলৈও যাব পাৰো। আমাৰ সুবিধা হয়। তেওঁলোকৰ দিহা পৰামৰ্শ। হই ইমান ধুনীয়াকৈ কৰে আমাক। তেওঁলোকৰ অভিজ্ঞতাৰ ফালৰ পৰাই। কয় আমাক কি কি কৰিব লাগে কি কি কৰা উচিত কি কি কৰা অনুচিত। আৰু লগতে এই তোমাৰ এতিয়া মানে এ শিক্ষকৰ লগত মানে সম্পৰ্ক এটা আছে নে মানে হেৰি।
হয়, হয় ঠিক। মই বৰ্তমানও মানে শিক্ষক- শিক্ষয়িত্ৰী আমাৰ স্কুলৰ সেইদিনাও আমাৰ মানে। অহ আমাৰ প্ৰধান শিক্ষক। শিক্ষয়ত্ৰী গৰাকী। কেইদিনমান আগতে ঢুকালে ঢুকোৱাত মানে মই তেওঁলোকৰ ঘৰলৈ। গৈ মানে মাত কথা দি আহিলো আৰু অ হ'ল আজি হ'ল আৰু তাতেই বা প্ৰায় খিনি শিক শিক্ষয়িত্ৰীকে মই লগ পালোঁ - এনেকৈ মানে ভাল লাগিল তেওঁলোক ক' মোক মানে মাত কথা দিলে, ভাল লাগিল মোৰ বৰ্তমানে অ' লগত। চা-চিনাকি আছে। আ তোমাৰ কোৱাচোন?
অ' ঠিকে-ঠিকে, মোৰো আছে মোৰ মানে ফোনৰ যোগেৰে মই কেতিয়াও কিবা মানে কিবা কথা নাজানিলেও মানে তেওঁলোকৰ মানে দিয়া পৰামৰ্শটো বিচাৰো মই তেওঁলোকৰ আৰু অতি ধুনীয়াকে মানে তেওঁলোকে মানে মোক দিয়া পৰামৰ্শ দিয়ে, কি কৰিব লাগে তাকে কয়। আৰু কোন পথত যাব লাগে মই মানে ভাবা মই আজি ইং-ইংৰাজী মাধ্যমত লৈছো। আৰু এই পৰীক্ষাটো দিলে কোন বিভাগত কি কৰিব লাগে মানে সকলো মানে ধুনীয়াকে কৈ দিয়ে কিন্তু মানে তেতিয়া মানে মনৰ পৰা হয়-হয় হয় তেতিয়া মনৰ পৰা মানে উম। ভাৱ আহি যায় যে মই পাৰিম মই পাৰিম।
হয়-হয় এতিয়া মই জনামতে তোমাৰ এই মানে কোনখন বিশ্ববিদ্যালয়ত মানে পঢ়িলে বা ভাল হ'ব, কেনেকৈ কি কৰিব লাগিব? তোমাক সে সেইখিনি তোমাক দিহা পৰামৰ্শ দিছিল হয়নে, তোমাৰ বিভাগীয় শিক্ষকে।
অ', নিশ্চয় দিছে তাকে মই সেইকাৰণে ভাল ভাবো, পূজা কৰো পূজা কৰিব লাগে তেওঁলোকক আজিকালি কিছুমান মানে সেই অ', আজিকালি সেইটো কিছুমান মা মানে সন্মান নকৰা হৈছে কিন্তু।
ছাত্ৰ-ছাত্ৰীসকলৰ মানে অলপ এনেকুৱা থাকে অকমান অহংকাৰ ভাৱটো যেন এনেকোৱা কিন্তু কৰিব নালাগে হয়, আগতে আমি মানে চাইকেল চলাই গৈ থাকিলেও বা গাড়ী চলাই বা চলাই গৈ থাকিব। ছাৰ, বাইদেউসকলক দেখিলে আমি নামি ৰখি মানে নমস্কাৰ জ ওলাই আহে মানে আমি যাওঁ।
আজিকালি ল'ৰা- ছোৱালী বিলাক মানে চিনি নোপোৱা মানে সেই ভাওটো ধৰে।
তাকেই দিয়ক হয়- হয় পলাই যাব বিচাৰে সেনেকুৱা কৰিব নালাগে এনেকুৱা কৰিলে মানে তেওঁলোক
হয়-হয়-হয় বেয়া পায়, বেয়া পায় নিশ্চয় বেয়া পায়, তেতিয়া যেতিয়া গম পাই মানে ল'ৰাটো বা ছোৱালীজনী মোক নামাতিলে মানে এটা মনৰ পৰা বহুত ধৰ দুখ পায় আৰু
অ' অ' দুখ পায়, গতিকে আমি এ মই ভাবো মানে শিক্ষক শিক্ষয়িত্ৰীৰ দিহা পৰামৰ্শ লৈহে আমি জীৱনত মানে সফল হ'ব পাৰিম বা কাৰ্যতা অৰ্জন
হয় হয় হয় একদম ঠিক কথা একদম ঠিক কথা, তেওঁলোকৰ অবিহনে কিন্তু আমি শূন্য কিন্তু, শূন্যতাই আমাক কিন্তু মানে বহুত ডাঙৰ এটা সেই আৰু, সেইবুলি ভবো মই। সুণ্যতাই সেই বোৰ শূন্যতাৰ পৰা আমাক-া তেওঁলোকে মানে উদ্ধাৰ কৰি পেলাই আমাক ধুনীয়া কৰি তোলে, এইটোয়ে মানে শিক্ষক বুলি ভাবো মই। এটা প্ৰকৃত শিক্ষক। তেওঁলোকৰ আমাৰো
শিকসকলক মানে আমি পূজনীয় ব্যক্তি। তেওঁলোকে বহু কষ্ট সাধনাৰ ফলত ছাত্ৰ ছাত্ৰীক অ'
নিশ্চয় কৰি, অ'
কোৱা হয় সেইবাবে শিক্ষা,
হয় সঁচা কথা সঁচা কথা, তাকে ভাবিলোঁ তে আজি জীৱনটো গিল কথা পাতি শিক্ষকৰ ওপৰত, মানে বহুত ভাল লাগিল মনটো, অঁ তাকে আমি পুনৰ আকৌ একবাৰ বাৰ্তালাপ কৰিম। ঠিক আছে দিয়া ভালে থাকিবা, অঁ ঠিক আছে দিয়া অঁ অ'